অ শুনিছে আপুনি।
হয় শুনিছোঁ। আপুনি শুনিছেনে মোৰ কোৱা খিনি হয়। কি কৰি আছে আপুনি।
এনেই বহি আছো ৰব।
আহ আহ।
অ আপুনি ভালে আছে।
হয় ভালে আছোঁ মই।
ঠিক আছে আজি আমাৰ বিষয়টো আৰম্ভ কৰো এতিয়া।
হয় হয় অ।
বাকী তোমালোকৰ গাঁৱৰ সকলো ফালে ভালে আছে নে। খেতি বাতি কৰি আছে।
ভালে আছে অ। আপ আপুনি চহৰত থাকে নে গাঁৱত থাকে?
মই মই গাঁৱতে থাকোঁ।
হয়, তেতিয়াহলে আপুনি মোক অলপ গাঁৱৰ বিষয়ে অলপ। কৈ দিব পাৰিব নেকি আপোনালোকৰ গাঁৱত কি আছে! কেনেকুৱা হয়।
হয় হয়, বৰ্তমান যিহেতু। ধান খেতি কৰাৰ বতৰ চলি আছে আমাৰ গাঁৱতো তেনেকৈ। মানুহবিলাক ধান খেতিৰ কাৰণে ব্যস্ত হৈ আছে। কঠীয়া তুলিব যোৱা, ধান ধান ৰোৱা। তেনেকুৱা কাম বিলাকতে সকলো সকলোবোৰ মানুহ ব্যস্ত হৈ আছে।
হয় আপুনি হয় হয় কওক।
অ আজিকালিতো গৰুৰে হাল বোৱা নহয় ঠিক তেনেদৰে। ট্ৰেক্টৰৰে হাল হাল বাই থকা হৈছে আকৌ। যিমানখিনি ওখ মাতি আছিল আমাৰ গাঁৱৰ। সেই মাটিখিনি ৰোৱা শেষ হৈছে প্ৰায় আকৌ যিমান খিনি দ মাটি আছে, সেই দ মাটি খিনিত ৰুবলৈ বাকী আছে। মানুহ বিলাকৰ।
হয় আপোনালোকৰ ঘৰতো খেতি কৰে নে।
হয় কৰে আমাৰ। বিভিন্ন ধৰণৰ খেতি কৰা হয়, ধান খেতিৰ লগতে বতৰৰ সৰিয়হ বতৰৰ খেতি। খেতি লগতে ৰঙালাও খেতি। যিহেতু আমাৰ পুথিমাৰী নদীটো আমাৰ গাঁৱৰ কাষেৰে বৈ গৈছে, তাত কল কল ৰোৱা হয়, ৰঙালাও, আৰু বাকী মূলা বাকী ঘৰৰ ওচৰত কেৰেলা, মা উম, মিঠা আলু, তেনেকুৱা বিভিন্ন খেতি কৰা হয়।
অ' - অ'।
বাকী তোমালোকৰ গাঁওখনৰ কথা অকণমান ক'বানে মোক?
হয়, অ' আমাৰ গাওঁখনো আপোনালোকৰ দৰে হয়। এতিয়া যিহেতু খেতিৰ বতৰ চলি আছে, খেতি কৰা। ছো আমাৰ মা-দেউ তাহঁতে তেনেকে মানে, পথাৰতে আছে বাৰু এতিয়া। আৰু গাঁওখনৰ সকলো লোক বিলাকে মানে ঘৰে - ঘৰে তেনেকে খেতি-বাতিৰ লগতে জড়িত হৈ আছে সবে। মানে বেছি বেছিভাগতো তেনেকে পিয়া কৰোৱা হোৱা নাই, মানে বৰষুণ- বৰষুণৰ অভাৱত তেনেকে পানী ও হোৱা নাই, মানে নদীও নাই, ডোঙো নাই, আমাৰ ইফালে। মথাৰিও বে- মানে পানী নাহে বেছি সেই কাৰণে অলপ সুখ শুকান - শুকান হৈ আছে। ছো, কিছুমানে উম তেনেকে পানী উঠাইছে ক'ৰবাৰ খালৰ পৰা তেনেকে মটৰ- মটৰেৰে পানী উঠাইছে। তেনেকে খেতি কৰি আছে আৰু এতিয়া।
অ'। আমাৰ গাঁৱত আ কো ঠিক তেনেকৈ পানীৰ অভাৱ হোৱা নাই বৰ্তমান। তেনেকুৱাই মিলাই- অ' তেনেকুৱা হয় আকৌ য'ত দ' অঞ্চল আছে, তাৰপৰা কোনোবা - কোনোবাখিনিত মিলাইছে আৰু মানে, বৰ বেছি তেনেকুৱা হোৱা নাই। অ' বাক- মানুহবিলাক কৰ কৰ্ম-জীৱন ক্ষে- যিটো ইনকাম আহে কৰ্ম-জীৱনৰ পৰা- খেতিৰ পৰা আহে নে বেলেগ মানুহবিলাক বেলেগ কামতো জড়িত আছে আপোনালোকৰ গাঁৱৰ?
হয় - হয়। আমাৰ অ' আমাৰ ইয়াতে বেছিভাগ মানে খেতিৰ লগতে জড়িত হে আছে। আগৰ - আগৰ দিনতো মানে পে- প্ৰায়ে খেতিয়ে কৰিছিলে মানে, বেছিভাগ মানে চব গোটেইবিলাকে তেনে কে খেতিয়ে কৰিছিলে। কিন্তু আজিকালিৰ দিনত অলপ মানে শিক্ষাৰ দিশতো আগবাঢ়ি গৈছে। ছো বেছিভাগে মানে চাকৰিও কৰে। ডাঙৰ - ডাঙৰ অ'- তেনেকে, কোনোবাই ডক্তৰো পঢ়ি আছে। ড ক্টৰ চাকৰিও কৰি আছে, কোনোবাই বেংকত চাকৰি কৰি আছে, কোনোবাই মানে তেনে ডিফেন্সতো কাম কৰি থাকে কিছুমানে। যেনেকে আৰু যিবিলা কে গাঁৱত থাকে, তেওঁলোকেতো তেনেকে খেতি-বাতি কৰিয়ে খায়। মানে বিভিন্ন ধৰণৰ খেতি, অকল ধা ন খেতি বুলিয়ে নহয়। বিভিন্ন ধৰণৰ খেতি যেনে সৰিয়হ হয়, আলু খেতি কৰে আৰু মাহ খেতি কৰে, গম খেতি কৰে। তেনেকুৱা মানে বিভিন্ন ধৰণৰ খেতি। আৰু ইয়াৰ লগতে অ' গৰু- ঘৰচীয়া মানে জীৱ -জন্তুবিলাকো পোহে যে- যেনে, উম- গৰু পোহে, ছাগলী পোহে আৰু হাঁহ চৰায়, তেনেকে মানে অ'- চব বিলাক মানে, তেনেকে পোহে আৰু যি - যিক মানে ঘৰত ৰাখিব পৰা বস্তু তেনেকুৱা। অ'- তোমালোকৰ গাঁৱৰ তেনেকে কেনে- কিহৰ ওপৰত হয়?
হয়, আমাৰ গাঁৱৰ অ' আছে অ' কম পৰিমাণৰ আছে, যি চাকৰিৰ লগত জড়িত হয়। বাকী বেছি ভাগ পৰিয়াল অ' যেনে কৈ আমাৰ সাধাৰণ জীৱনৰ কৰ্ম সেইবিলাকৰ লগত জড়িত হৈয়ে খোৱা যায় যেনেকৈ শুকান দিয়া নিদিবা বা খেতি -বাতিৰ লগত জড়িত কোনোবা কোনোবা ডাঙৰকৈ বেছিভাগ কুঁহিয়াৰ খেতি কৰি কাৰণে সেইখিনি কুঁহিয়াৰ বিক্ৰী কৰা তেনেকুৱা কলৰ বাগান আছে নদী পাৰত যিহেতু কলৰ বাগান বি বাগান বিলাক আছে। ডাঙৰকৈ তেনেকুৱা লগতে জড়িত চাকৰি বাকৰিৰ লগতো জড়িত কিন্তু কম সংখ্যক চাকৰিৰ লগত এতিয়া জড়িত হৈছে কিছুমান পাইছে ডিফেন্সৰ লাইনত পাইছে কোনোবা শিক্ষকতাত এজন দুজন পাইছে তেনেকুৱাকৈ লাহে লাহে উঠি আহিছে মানে আগতে তেনেকুৱা ইমান উ নাছিল মানে এতিয়া শিক্ষাৰ ক্ষেত্ৰত বহুতো গাওখনৰ ওচৰৰ -পাজৰ স্কুলৰ উপৰি যিবিলাক টাউনৰ স্কুল বা কলেজ আছে সেইবিলাকলৈ মানে পঢ়িবলৈ আগ্ৰহ দেখাইছে। বাকী যিমান সিহঁতৰ পোহনীয়া জীৱ-জন্তু ছাগলী হওক তোমালোকৰ দৰেই ছাগ গলি হওক, গৰু হওঁক, গাহৰি হওঁক চৰাই, হাঁহ-কুকুৰা সেইবিলাক পুহি বিভিন্ন ধৰণৰ ইনকাম লয়। তেনেকুৱা জীৱন নিৰ্বাহিত কৰি আহিছে।
হয় আৰু আপোনালোকৰ গাঁওখনৰ মানে তেনে গাঁৱৰ পৰা চহৰলৈ যাব লাগে নে ব্যৱসায় কৰিবলৈ হ'লে।
হয় গাৱৰ গাঁৱত গাঁৱতো পোৱা যায় তেনেকুৱা। মানুহ কিন্তু বেছিভাগ গাঁৱৰ পৰা অকমান ওলাই আহিব লাগে। টাউনলৈ ওলাই আহিব লাগে, তেতিয়া বেছিকৈ মানে সুবিধা সুবিধাজনক হয় আৰু দোকানখনৰ এ, গ্ৰাহক খিনি আকৰ্ষণ কৰা। দোকান বা জিকিনো যে খেতি-বাতিৰ লগত জড়িত বস্তুবোৰ বিক্ৰী কৰিবলৈ হ'লে অকণমান ওলাই আহিব লাগে টাউনলৈ।
হয় আৰু আৰু যাতা য়ত ব্যৱস্থা কেনেকুৱা হয় তোমালোকৰ গাঁৱৰ?
হয়, আমাৰ গাঁৱলৈ তেনেকৈ গাঁৱলৈকে যিখন টাউন বা চহৰলৈ তেনেকুৱা মানে চিট পোনপটীয়াকৈ বাছ বা তেনেকুৱা ব্যৱস্থা নাই। সৰু গাড়ী বা আজিকালি ওলোৱা ই ৰিক্সা তেনেকৈ যাব পাৰে। বাকি ৰাস্তা গাওখনৰ ভিতৰত ৰাস্তা পদূলিবোৰ পকী নহয়। আজি লাহে লাহে হৈছে। চিচি ব্লক বিলাক দিছে শিল বালি তেনেকুৱা পেলাইছে। ঠিক তেনেকুৱা ধৰণৰে।
হয়।
একেবাৰে গাঁৱৰ ভিতৰৰ পৰা ওলাই আহিলে পকী ৰাস্তা পোৱা যায়। কিন্তু গাঁৱৰ ভিতৰত তেনেকুৱা কোনো পকী ৰাস্তা মানে নাই।
হয়।
বাকী তোমালোকৰ গাঁওখনৰ যাতায়ত ব্যৱ্স্থা শিক্ষা স্কুল আছেনে? তেনেকে ক'বচোন অকণমান।
হয়, হয় এ এতিয়াতো আছে মানে আগত যেতিয়া আমি সৰু আছিলো সৰু কালত তেনেকে মানে ইমান ভাল নাছিলে। ৰাস্তা-ঘাট বোৰ কেঁচা আছিলে। গোটেই খিনি মানে তেনেকে পকী ৰাস্তা নাছিলে, আৰু বিদ্যুতৰ ব্যৱস্থাও নাছিলে আগতে আমি চাকি জ্বলাই তেনেকে পঢ়িছিলো আৰু এতিয়াতো এই তোৰ আহিছে মানে বিদ্যুত। বিদ্যুতো আহিছে আৰু অ' ৰাস্তা-ঘাট বোৰো মানে ভাল ভালকৈ তেনেকে ঠিক কৰাই দিছে মানে গাঁৱৰ ভিতৰে ভিতৰে চব পকিয়ে হৈছে। প্ৰায়ে হৈছে পকী আৰু স্কুল, স্কুল এখনো আছে আমাৰ গাঁৱত। মানে এল পি স্কুল বুলি কোৱা। অ' তেনেকে স্কুল এখন আছে আৰু এ মেডিকেল এখনো আছে তেনে চৰকাৰী আৰু এ এইটো মানে গাঁৱে-গাঁৱে থাকে যে সেইটো কি বুলি কয়? পাহৰি গলো মই মানে। তেনেকে হস্পিটেলত এখনো আছে যত মানে সৰু-সৰু যেতিয়া এ সৰু-সৰু বাচ্ছা বিলাকক উম, তাতে মানে টীকাকৰণ কৰোৱা হয় পলিঅ' দিয়া হয়। সেইবিলাক কৰে আৰু তাতে হস্পিতেলত। হয়, হয়, হয় আৰু আৰু অ, আৰু ব্যৱসায় বুলি ক'বলৈ হলে আমাৰ গাঁৱত মানে তেনেকুৱা ইমান ব্যৱস্থা নাই ব্যৱসায় গোটেই মানে চহৰত যাব লগীয়া হয়। টাউনত তেনেকে যাবলগীয়া হয়। মানে ইয়াতে দোকান সৰু, সৰু সৰু দোকান আছে বাৰু কিন্তু মানে যিখিনি বস্তু লাগে আমাক সেইখিনি গোতেই খিনি পোৱা নাযায় আৰু তেনেকে গ্ৰাহকো বেছি নাপায় ইয়াতে যদি কৰবাত ব্যৱসায়ও খুলিলে হয় তেতিয়া হলে ইয়াতে গ্ৰাহকো বেছি পোৱা নাযাব তেনেকুৱা আৰু
হয় উম
হয়
তোমালোকৰ দৰেই হয় আমাৰ ফালেও শিক্ষা ব্যৱস্থাটো তেনেকুৱা কলেজ বা তেনেকুৱা ওচৰত নাই যদি কলেজলৈ বা উচ্চ শিক্ষা শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় তেতিয়াহলে টাউনলৈ অকমান ওলাই আহিব লাগে গাঁওখনত এ এল পি স্কুল আছিল কিন্তু সেইখন কম সংখ্যক ছাত্ৰ ছাত্ৰী যিহেতু আজিকালি বেছিভাগ বেচৰকাৰী স্কুলবিলাকৰ প্ৰতি আকৰ্ষিত হয়। মাক দেউতাক বিলাক তেনেকৈ চৰকাৰী গাঁৱৰ। স্কুল বিলাকত অকণমান কমকৈ পঢ়াব খোজে তেনেকুৱাকৈ ল'ৰা ছোৱালী ছোৱালী কমকে থকা কাৰণে স্কুলখন বন্ধ হৈ গল। এখন চৰকাৰি ব্যব তাতো তেনেকুৱা কৰিছে নহয় আজিকালি যদি কমকৈ থাকে এখন ওচৰৰে এখন স্কুলৰ লগত যিখিনি শিক্ষক থাকে শিক্ষক শিক্ষয়িত্ৰীখিনি তাত দি দিয়ে
হয়
তাৰপিছত সেইষত তেনেকৈ স্কুল এল পি স্কুলখন অকণমান নোহোৱাৰ দৰে হৈছে অ বাকী উচ্চ শিক্ষাৰ সেইকাৰণে বাহিৰলৈ ওলাই আহিব লাগে ল'ৰা ছোৱালী বিলাক তেনেকৈ ওচৰত তেনেকুৱা বহুত ভাল টিউচন বা এ কৰ্ম কচিঙৰ কাৰণে তেনেকুৱা ব্যৱস্থা ইমান নাই অকমান ওলাই আহিব লাগে।
হয় মানে চহৰলৈ যাব। লাগে আৰু আপোনালোকৰ উচ্চ শিক্ষাৰ বাবে হয়। হয় অ তেতিয়াহলে আমাৰ সময়ো উকলি গৈছে এতিয়া ৰাখিব পাৰিমনে। হয় হয় আপুনি অ ঠিক আছে দিয়ক।